হেল্ল' অ এয়া এনে শুই আছিলো। তই কি কৰিছো?
আছো এনে চাহ খাহ আহিছো। খুৰীহঁতক ঘৰলে, চাহ খাই আহিছো বাৰু খুইহঁতক ঘৰ।
অ' অ' অ' মা আহিলে আজি।
আহিলে।
ইনেই। এ' এনে, এই এনে বোলো ভৰি এটা অকমান দুখ পাইছিলো।
ভাল হোৱাই নাই।
াৰি মানে অলপ - অলপ ভাল হৈছে আৰু এবাৰ অলপ অলপ ভাল বোলো, ভালকে ভাল হোৱাগে নাই।
অ' আজি ফিল্ডলৈ গৈছিলি নহয় দৌৰিলি নাই?
দৌৰিব পৰা নাই, একেবাৰে ভালকে ভাল ভ ন
ইনেই গৈছ?
অ' এপাক গলো আৰু। অ' অ' এপাক গ'লো আৰু। উম, ভাত - পানী মায়ে বনাইছে নে কি?
বনাইছে, চাহ খালি নেকি?
খালো খালো খালো, চাহ খোৱা অলপ টাইম হল। বাৰু অথনিতে খালো চাহ, চাহ খালীকেই খালো একো নাই খালীকে খালো বোলো একো একো নাই।
অ ভাত পানী বনাইছে নাই। আছে অ ভাত পানী বনাইছে নে।
হ'বই হ'ল বোলো ভাত পানী। ভাত মাছ আছিলে মাছ মাছ মাছ,
ইমান সোনকাল ইমান সোনকালে হ'ল নে।
উম হ'লেই,
অ
তাৰপৰা মাহঁতে কি কৰিছে।
মাই কাৰোবালে কথা পাতি আছে ফোন কৰিছে তা তাৰ পিছতে দেউতা গা মোৰ ঠিকে আছেনে।
আছে অ বা আছে নাই।
বা আছে ইয়া বিশনাত পৰি আছে ইনেই,
বাহত আছে নে গ'লগে।
বাহত আছে কাইলেহে যাব নেকি।
অ আহিছেহে যাব হলে নে।
অ
কি ৰখা আকৌ দুদিনমান স্কুল বন্ধ ভাগি ন,
উম, গৈছো তাকে জানো কি কৰে এতিয়া। এনে যান নে কি কৰা কৰিব। কলেজ বন্ধ আমাৰ দিয়া নাই কিন্তু দিয়া নাই মানে কলেজ কলেজ বন্ধয়ে হব আৰু এতিয়া, ইণ্টাৰ্ণশিপ খতম হ'ব যে। হ'ল যে এতিয়া ৰিপৰ্ট দিলেই খতম আৰু, ৰিপৰ্টটো দিলেই আজৰি আৰু।
মাছ কিনি আনিছিল নে উম মাছ
পুখুৰীত ধৰা পুখুৰী। এই বৰশীটোৰ পৰাই ধৰা আকৌ বৰশীটোৰ পৰাই ধৰা। বায় বায়। বায়ে বৰশীটো টোপাই খুব ভাল মাছ ডাঙৰ হৈছে, মাছ ডাঙৰ মাছ হৈছে মানে সেইবোৰ মাছ ধৰা নাই। জহা বছৰ মাছ ধৰিছে তাৰপিছতে আৰু হেৰি উম সৰু পুথ
টি জুতি যি পাইছে
অ', এবাৰ মছ দিলে নে? এবাৰ মাছ দিলে নে?
মাৰ ম সিদিনাখন দিলে জানো কিমান
তই কত সোমাই আছ পূৰ্ণ নেটৱৰ্ক নাই নেকি মাতো ঘেহাই ঘেহাই আহিছে।
শুনা পোৱা নাই নেকি?
ত ক'ত, তই, তোৰ মাতটা মাজ তেনেকে সেই খুোকোজা লাগি আহিছে ক'ত কমাই আছ নেটৱৰ্ক নাইকিয়া জেগাত। আহ!
এতিয়া ভালকে শুনা পাইছ নে?
এ এ ওলাই আৰু ৰাস্তালৈ, কিনো গাই আছ।
এতিয়া ভালকে শুনা পাইছ নাই?
এতিয়াহে শুনিছো অথনি কত সোমাই আছিলি? শুই আছ? শুই আছ নে কিনো?
শুই থকা নাই, এই ভিতৰত আছিলো আক, ভিতৰতে নেটৱৰ্কতটো অলমান কমকে পাই। তাৰপিছতে এ ৰাস্তা ওলাই আহিছে এতিয়া। তাকে ৰাস্তাটো থাকিবলৈ ভাল নালাগে যে কথা পাতি। এ মায়ে কাৰবাৰ লগত কথা পাতি আছে কোনোবাই ফোন কৰিছে। খবৰ খাতি সুধি আছে।
ভাইটিয়ে পঢ়িছে নে কি?
ভাইটি পঢ়িছা অঁ। মানুহজন ক'ত আছে? তেওঁ মানুহজন কৰবাত গৈছিলে বোলে আহিলে নাই?
নাই অহা তাতে আছে, হাল বাই আছে।
অ', অ, ' টেক্টৰ টেক্টৰ আজি বৰ ডাঙৰ ঘটনা এটা আজি বৰ ডাঙৰ ঘটনাটো দেখিলো নহয়। এই মানে ট্ৰেক্টৰে মানে হাল বাই আছিলে দেই লতাৰ ভিতৰ লগাইছিলে তাৰপিছতে মানুহ ঘৰৰ যিজন মানুহে মানে হাল বোৱাইছে সেই মানুহজন পিছত ট্ৰেক্টৰৰ লগতে বহি আছিলে। তাৰ পিছ যে মানুহজন পৰি পেলাই লতাৰ ভিতৰ লগত ঘূৰি পেলাই মৰি থাকিলে।
অ', সেইটো কাৰণে মানুহে হাল বালে মানুহ উঠাই লব নালাগে স উঠাই নল দে কাকো নুঠাই সেইবোৰ ঘততে দেখিছে নহয় মোবাইলত
অ', সেইটোয়ে আৰু এতিয়াতটোনো সেই ড্ৰাইভাৰজনৰ ওপৰতেটো কেছ হ'ব ন, কাৰণ সেই আৰু কি হয় হৈছে জানে নাই ল'ৰা ধৰ ভিতৰতো যোনুহটো যে লাগে তেনেকে দাঙি থৈছে নে লতাৰ ভিতৰতো আৰু তেনেকে লটকাই থৈ দিছে পুলিচে তেনেকে সেই ৰিপৰ্ট বনাইছে কিবা কৰিছে তেনেকে লতকে কি আছে মানুহটো?
অ', আমাৰ উঠাত নলয় বাৰু এইটো আগৰ পৰাই-।
একদম একদম আঁতৰাই দে একদম উঠাই ল'ব মানা কৰিবি দে বহুত
নুঠাই নুঠাই এনে সেই পথাৰলে যাওঁতে নুঠাই নিয়ে গাড়ী মানে হাল বাওঁতে নুঠাই ন
অ একদম সেইবোৰ বস্তুত ঘপ পকে কেনেবাকে পৰিব আৰু ভুল থাকিব কাৰোবাৰ ফচিব কোনোবা আজিকালি
কি জানা আও ঘটনা সেটো চাই ভয় কৰ আও ৰাতি ঘৰলে নাহে যে সেইটো কাৰণে সেই গাড়ী মটৰ গোৱা যোৱা না ৰাতি নহয় আহাৰ মঠ ইমান সেই
অ', ভালে ভালে একদম নিজকে চেফ চাইডকে ৰখাই ভাল আৰু ন?
উ, কাইলে আহিব তুমি।
অ', অ', মানুহ চাবিচোন নিজে যেনেকে বাচি াই থাকিলে মানে নিজৰ কাৰণে ভাল। কাৰ কাৰণে ভাল নিজৰ কাৰণে ভাল যিমানে মানুহ চেফ চাইডকে থাকে। এই মানুহে কয় নহয় সাৱধানৰ মৰণ নাই বোলে সাৱধান হৈ থাকিলে একো কথা নোৱাই। আগ
হলেও কিছুমানে কেতিয়াবা তে তাতে হৈ যায় আও।
এ তাতে হ এ হলৌ সাৱধান হৈ থকাটো ভাল যদি আ সে বহুত হেৰি কৰাৰ পিছতো যদি হয় সেইটো আ বিধি লোকক্ষন আ সেইটো কোনো খুন্দাব নোৱাই বহুত কৰাৰ পিছতো যদি হয় সেইটো আৰু বিধি লিখন আ বিধিয়ে সেইটোকে লিখিছিলে অ কপাল সেইট টো বুলি মানি ল'ব লাগিব। কিন্তু নিজে সাৱধান হব লাগে।
বাইকো লাহে লাহে চাহে নিজৰ মানে হেৰিয়ত কয়
অ সেইটোয়ে লোকক দেখি বেছি উত্তাল হবলে কোনো দৰকাৰ নাই।
আ লোকে ইয়াত দামী দামী বেইগ লৈ আমাৰ না লোৱা নহয়।
উম ভালেই হৈছে অ চৌ কাৰণে নালাগে নহয় বস্তুতো হয় নাই বা ভাল সেফাল সিফাল যাবৰ কাৰণেহে লাগে অ সেইটোয়ে কামৰ কাৰণেহে লাগে মানুহে এইবোৰ
শুব নোৱাৰাৰে কাৰণে হেডফোন আনি লৈছে আৰু
অ' শকত পেটোৱা মানুহে কবা চাইকেল চলাব পাৰিব মানুহে চাব যদিও পেটোৱা যে
উম। হ'লে অ' এই অলপ দিন চলা আমা ঘতে ন অলপ দিন চলা হলে পা ঘুলাব ই
অ, ' অ, ' এ এতিয়া এতিয়া ভালেই হৈছে গম পাছনে কাৰণ সি ইমান দূৰৰ পৰা টুৰ্চলৈকে অহা যোৱা কৰিবলৈকেও তাক লাগে ন।
লাগে অ' মোৰ কাৰণে নহয় মানে তাক কামলে যাবলে লাগে। হেৰি ইমান দূৰৰ, ঢেকীয়াজলি যাব লাগে। অ, ' অ, '
আজি বতৰটো বাৰু ভালে দেখিছো এতিয়ালৈকে। জোন বাইতো আজি ইমান ধুনীয়াকে ওলাই আছে। আজি আমাৰ ফালে ৰ'দ আছিলে, অ' অ' অ' ৰ'দ দিছিলে অ' জোন বাইতে আজি ইমান মৰম লগকে ওলাইছে।
অ' মাটি ৰুব হল নাই?
মাটি ৰুবলে মানে হাল বালে, এতিয়া কঠিয় জানো হাল বালে মানে এনেই কম - কমকে বোৱাই থৈছে আৰু হাল তাৰপিছতে এতিয়া হে বোকা দিয়া নাই বাৰু কঠীয়া তুলি মেলি বোকা দিব আৰু অ' জোনবাই কবাত লুকাই থাকিলে জানে হেৰি বৰষুণে আহিবগে নেকি। উঠনি ইমান ধুনীয়াকে ওলাইছিলে জোনবাইটো এতিয়া লুকাই থাকিলে প্ৰায় ডাৱৰে। অ' ডাৱৰ হৈ পৰিলে গোটেইখন দেখোন।
অ' এতিয়া ডাঁৱৰ হৈ পৰিলে অ'।
এতিয়া ডাৱৰ হৈ পৰিলে গোটেইখন ডাৱৰ ডাৱৰ হৈ পৰিলে এতিয়া বৰষুণে আহিব গে নেকি
অ মাছ কিনি আনিছিল নে ঘৰ
মাছ পুখুৰী পুখুৰী অ পুখুৰী
ভাত মায়ে বনালে নে বায়ে বনালে
আমাৰ বা যে আহিলে কোনো ভাত বনাবলে কোনো টেনশ্যনে নব নাই বায়ে চব কৰে আমাৰ বায়ে বহুত
এই ৰেষ্ট ল'বলৈ আহে ঘৰখনলে ইমান দিনৰ মূৰত আহে ৰেষ্ট ল'বলৈ আহিব ভাত বনাবলে কেলে দিব লাগে
এনেই তাই নিজে কৰা মই যে ইমান দূত হৈছো কি হৈছো জানো মই একো কৰিব লেকে মোৰ মন নাযায় মো বহুত দূৰ
এতিয়া দূদ হৈছ পাছলে তই কিমান কাম কৰিব লাগিব তই চাবিছো
উম হু এ সেইটোতো হয় সেইটোতো হয়ে আৰু কি জানো নাই এনে পৰিস্থিতি কৰিলে কৰিব লাগিব আও চোৱা ছোৱালী মানুহ এজনীয়ে যিমান যি যিমান যি চাকৰি বাকৰি কৰিলো ছোৱালীজনীয়ে এই মানুহটো ঘৰলে আহিলে হেতা এখন ধৰিবই লাগিব তাত চোতাল সাৰিবই লাগিব চোতাল সাৰি ঠাই মচিবই লাগিব উম উঠিব লাগিব উম চব কাম সময়বই লাগিব ঘৰত খুৰি ঘৰত আছ
এ খুৰিঘৰলে আহিছিলো
অ অ অ
তাকেহে সেইবোৰ কাম বোৰ জানো বাৰু কিন্তু ক কৰাহে নহয় মানে
ঘৰতে এলেহুৱা যেন।
এ, ঘৰত এলেহুৱা মানে কি এ ঘৰত এলেহুৱা মানে কি জানা নাই? মোৰ যে এইবোৰ মানে হেৰিয়ত কৰি কৰি মানে বাহিৰত থাকি এইবোৰ কলেজ যোৱা, কলেজ গলে দিনটো দেখোন পাৰে হৈ যায়। আঠটাতে, চাৰে আঠটা আঠটাতে গুচিয়ে যাওঁ। আকৌ আহি পেলাই চাৰিটা চাৰে তিনিটা তেনেকে হে পাওঁহি।
অ' কাপোৰ কেইটা নিজে ধুই লয়। নিজৰ কাপোৰ কেইটা নিজে ধুৱ নে?
কওঁ দেই। তাৰপিছত বাকি চব মাই। উমহো, মই কাপোৰ নিজে ধুম, বাকী চব মায়ে সামৰি পেলাই আৰু আহি পেলাই ইমান ভাগৰ যেন লাগে মানে শুই পেলাও শুই দিও। তাৰপিছত গাটো একদম খেলি মেলি লাগি যায়, উঠিবলেই মন তাৰপিছত সন্ধ্যালৈকে শুইয়ে দিও আও, তাৰপিছ ইটো-সিটো কৰি মেলি চাহ-তাহ খাই মেলি সেইয়া দিনটো তেনেকে পাৰ হৈ যায় দেখোন। তাৰপিছত দেওবাৰ দিনাখন আকৌ এন চি চি ক্লাছ থাকে, তেনেকে ক্লাছলৈকে মানে মোৰ ঘৰত কাম কৰিবলৈ পালে নপৰে আক। আকৌ বিহু চিজেনত বিহু কাৰণে গুচি যাওঁ। কিবা এটা চিজেনত তেনেকে মানে চিজেন চিজেন হৈ পেলাই ঘৰ পৰা বহুত মানে ঘৰ পৰা আঁতৰত থাকো ন দুমাহ-তিনিমাহ। তেনেকেই অ' মাজে মাজে তাৰপিছত ঘৰলে বহ তাৰ পিছত ঘ তাৰ পিছতে ঘৰৰ পৰা বহুত দিন আত ৰত থাকিলে ঘৰলে অহাৰ পিছত মায়ে বহুত দিনলৈ কাম বন কৰিবলেই নিদিয়ে।
ভালেই দে ছোৱালী জীৱনটো আৰাম, কিন্তু বোৱাৰী হোৱাৰ পিছত গম পাবি।
সেইটোৱে।
যদি, এতিয়া এতিয়া বিয়া নহবি আও পায়। শিক্ষা পাই যাবি। অ মই এহতৰ ঘৰ জিকা জোপা চিঙি চিঙি এদাই কৰি পেলালো।
উম ত্ৰিছ ৰ আগত নোৱাৰি আৰু। হ'ব।
অ ত্ৰিছ লৈ বুঢ়ি সবিগে ইমান দিনলৈও নথবি।
এ নহম পাই বুঢ়ী, কেলে হম আকৌ।
অ নহয় নেকি, সিহঁতে থও জানা বুঢ়ী হৈ যে নহব।
তে স তেতিয়ালৈ পইচা চইছাৰ হ'বগে হে তেতিয়ালৈ
এতিয়া বহে।
একো এতিয়া একৈচ্ছ বছৰ হৈছেহে ছাব্বিছ চন। এই শিষ নহওঁ দেেই সোনকালে বেয়া। বি এ আৰু এবছৰ কৰিম তাৰছত ডি এল এড কৰিম চাগে।
কত নোঁ হেৰি নহয়, চাকৰি এটা লবিয়ে চাগে।
সেইটো কাৰণেতো, ইমান চেষ্টা কৰি আছো। উম সেইটোয়ে সেইকাৰনেটো, অ ঠিক আছে হ'ব।
উম।